হেল্ল' এ আই নে? শুই আছিলোঁ তুমি?
এই ময়ো অলপ পৰি আছোঁ বিচনাতে।
যি গৰম পেলাইছে।
সঁচাাকে অ। মই বোলো বহুত দিন ফোন-চোন কৰা নাই খবৰ এটা লওঁ।
উম ভালে কৰ চব ঠিক চব ঠিক।
হেৰিযহতৰ ভালে মাহঁতৰ ভালেই?
ভাল ভাল।
আজি কি খালি?
আজি হেৰি সে ৰু ৰুটি খালোঁ ইমান গৰম ভাতে খাবলৈ মন নগ'ল।
ৰুটি ৰুটি আৰু কি?
ৰুটি আৰু এনেকুৱা হেৰি কালি আৰু অলপমান চিকেন আছিলে।
অ এই গৰম দিনত ভাত-চাত খাবলৈ মন নোযোৱা হৈছে বে।
উম বা আজি গৰম পেলাইছে নহয়।
তাকে কবি আৰু মই চাগে এইকেইদিনতে যাম দেই ঘৰলৈ।
অ হয় নেকি?
ছুটি পাম মানে মই কেইদিনমান।
উম
তাৰ কাৰণে। আৰু হেৰি নহয় এই ইহঁতৰ ঘৰলৈ মাতিছিল যে বৰ্তানৰ ঘৰলৈ গ'লি নে নাই?
অ যোৱাই নাই। যি গৰম গৰমৰ কাৰণে যোৱা নাই যা কৈছো মানে দেও কৈছে গৰমৰছো সেইটো কাৰণেই যাব পৰা নাই
উম কেনেকিবা লখিমপুৰ যোৱাৰ কথা কৈ আছিল দেখোন
আহ ম মোকো লগ ধৰিছে মই বোলো মই চাই লওঁ দেই যাব পাৰো ন ন মই এতি কৈ দিব নোৱাৰো মানে
তাকাকে তাকে বাকী এইফালে বৰষুণ দিছিল ন কালি
অ আজি দিছিলে ৰাতিপুৱা দিছিলে
ধুনীয়া বতৰ কৰিছিল ন
ৰাতিপুৱাতটো ধুনীয়াই কৰিছিলে একবাৰে এতিয়া আকৌ এ
তাৰপিছতে তনে আকৌ কি ৰ'দডাল দিলে
অ বা বতৰটো বৰষুণতটো দিওঁতে ভালে লাগিছিলে
কিয় জানো ইমান বেয়া কৰি চ ব তৰডাল
উম
আৰু হেৰি নহয় আম চাম খাই আছে তেলে
অ আমাৰ আম শেষে হৈছে গৈ আৰু
উম আকৌ এনান দেখন ৰৰিণা বাই কৈ আছিলে বোলে কঁঠাল খাবলৈ গলো আমাৰ ঘৰলৈ এনেকে কৈ আছিল আেলা
আহ কঠাল কঠাল কঁঠাল তাৰ ই নাস্তা আহ খালো আমাৰো কেঁচা কঠালো আছে নহয়
হ টম পাই কৈ আছিলোছ বে ইমান ধুনীয়া হেৰি কঁঠালটো খাই ভাল লাগিল গৈ পিছে গোটেইকেইটা একেলগ ত বুহি খালোঁ মো ঠিকে আছে দিয়া মো মত নাখাওঁ কঠলটো ইমান ভাল নাপাওঁ অম
কেঁচা কঠালো সেইনাহত পাৰিলো পাৰি পেলাই পুৰা একদম
এই কেঁচা গছলটো তোৰ হেৰি দি ভাল লাগে অ আকৌ হেৰি বনায় যে কঁঠালৰ মুচিটো যে যোনটো
অ অ মুচিিতটো খাই ভাল লাগে
বিৰাট ধুনীয়া লাগে খাই পেলাই কি কব আৰু তাকে হে এতিয়া কি অলপ পিছত কি কৰিবি ওলাই যাবি নে নেকি
অ যাব লাগিব আজিকালি অলপ দেৰিকৈ যাওঁ
দেৰিকে মানে কিমান দেৰিকে
এ ছটা চাৰে ছটা মানত যাওঁ ছটালৈকে ৰ'দ থাকি
পোহৰি থাকিবঁ ছটা বজালৈকে পিঠা খুৱাল য
আহ
অ ঠিকে আছে তেতিয়াহ'লে
কাম দুটা মানুহ আছে
কি আাম
দুট বাত কিবা জৰক চৰক চাবি কৰিবলৈ আছে
অঁ অঁ তোৰ নে কিডউ তাৰ
উম বটাৰ
কৰিয়ে নিবি কটনে তই আৰু হেৰি ধূনা যাবি দুয়োজনী গৈ কৰি আ নিবি তাইৰ কথা ক মন পৰিছ তাইকো বহুত দিনত ফোন ফুোনন্দটা কৰা নাই খবৰ খাতি কি মানুহজনী পাইছনেে উ
নাই নাই মই ঘ পোৱাই নাই তাই ঘৰতে
তাকেতো আজি ফোন এটা মাৰিবিচোন নহ'লে কিনো হৈ আছে কি নাই পঢ়ি কৰি আছে নেকি আকৌ সুধি ল'বি দেই আগতে
অ সুধিব লাগিব পঢ়ি
নহলোগো ডাৰ বেয়া লাগিব নহয়
চাব লাগিব
অ সন্ধিয়া মানাই এবাৰ যে কি হ'ল খবৰে নাই দেখোন তোমাৰ
তাকাকে তাই সেইদিনাখন মোলৈলৈ ফোন কৰিছিলে মইহে আকৌ ফোনটো ৰিচিভ কৰিব নোৱাৰিলোঁ
এ হয় নেকি
তাৰপিছত আকৌ তাইলৈ ফোন পাইলোঁ তাই বিজি তাৰপিছত মেছেজ কৰিলোঁ তাৰপিছত দিলে বাৰু দে
অ গম পাইছ তোৰ কলেজৰ ড্ৰেছ চিলাইিল নে
ছিল গামেই আছিলা বোলে
যাবি যাবি সোনকালে গৈ পেলাই চিলাই আনিবগৈ দিন আছে বাৰু তেওঁ। আগতীয়াকে চিলাই থোৱাটো ভাল ন।
ধেৰ বস্তু কিবা কিবি আনিবলৈও আছে কলেজৰ কাৰণে।
হয়তো। যাবি গৈ গৈ লৈ আহিবিগৈ।
এই সেইটোৱে কোনে। জানো কাৰ লগত যাওঁ এইও কৈছে টুকটুকিয়ে।
উম।
তাইও চিলাবলগীয়া হৈ আছে।
ড্ৰেছ ন।
উম, আমি একেখনতে পৰিলো যে মোক কৈছে একেলগে যাম আৰু দিয়া ছিলা বলে মোক বোলো হ'ব দিয়া যোনদিনাখন যোৱা মোক কবা খালি কৈছ অ'।
অ'- অ'।
কৈছে মোৰ হেৰিত ড্ৰেছো আকৌ কিবা কিবি বেগ চেগো মই বোলো অ' মোৰো আনিবলগীয়াই হৈ আছে সেইবিলাক। বস্তু একেলগে দুজনী যাম যেতিয়া চাই মেলি আনিব পাৰিম আৰু। কৈছোঁ অ' সেইটোই।
তাইক কালি দেখিছিলো বোলা কালি নে পৰহি ঘৰটা।
উম, তাইও ঘৰতে বাৰু এতিয়া।
অ'। ইয়াৰ বাবুৰ পৰীক্ষা শেষ হ'ল ন।
শেষ হ'ল তাৰ।
কি আছিলে হাফ ইয়াৰলি আছিল নেকি।
অ' হাফ ইয়াৰলি।
অ' সি চশমা ল'লে ন।
অ', সি চছমা ল'লে।
কিয় মূৰৰ বিষ নে কি বোলে।
অ', তাৰ মোৰৰ বিষ তাৰ তাৰপিছত আকৌ মোৰ ঘুৰণি চকুৱে অকণ কম দেখা হ'ল তাৰ আৰু সেয়া দেখুৱাওতে চশমা দিলে।
মই সেইদিনা যাওঁতে ক'লে বোলে মই চশমা ললো নহয়। দেখাইছে আৰু মই বুলো ভালেই লাগিছে দেই। বুলো কিহৰ কাৰণে কৈছে মূৰৰ বিষ।
সেইদিনাখন সিহতৰ ঘৰলে গৈছিলো নহয় ধোচা পাৰ্টি আছিল আমাৰ তাৰপিছত গ'লো লো গৈ পেলাই সেয়া ধচা চচা খালো।
মোকু কৈছিলে হেৰিয়ে ৰিকিয়ে কৈছে ধোচা বনাম আৰু আহিবা। খাবলৈ, এই মই ইমান ভাল নাপাওঁ। সেইকাৰণে মই নগ'লোঁ।
মই আকৌ মাতিয়ে আছে যে মই গ'লো খাই ভালে লাগিল বাৰু এটা।
ঠিক আছে ধোচা বনাইছো আহিবা এপাক মই বোলো নাই মই নোৱাৰিম। এই মই ভাল নাপাওঁ এই খাই পেলাই।
দিনাখন বনালে দোচাই ৰুটি
আহো কি হ'ল।
আগদিনাখন দ'চাখন হওঁতে। ধোচা আধা উঠে আধা- আধা একেবাৰে ইমান হেঁচিছে হাতাখনেদি। নুঠে নহয় এতিয়া লাগি ধৰিলে।
বনাবলৈ জানা নাই চাগে।
অ', তাৰপিছত আৰু একবাৰে নোৱাৰিলে আহিলে গৈ আৰু গোটেইসোপা ইমান লাগিছে ইমান হাঁহিছো
উম
জোচা খাম বুলি ভাতো নবনালে ঘৰত গোটেই খোপাই যি অৱস্থা হৈছে মানে আমাৰ
সুঠি সুন্দৰ
তাকে ভাত পানী নাই
উম
তাৰপিছত আকৌ নাস্তাই কলে মই এবাৰ বনাও দিয়া আমিতো চবেই ল এবাৰ চালো তাছত প উঠা নাই না চা বনাম বুলি ক' বুলি বোলো আৰু স জানোয়ে নুঠে বুলি তেওঁ ক বনালে আৰু সনি উঠিলে যেগৈ যি খং এই সোপাই কৰি থাকিব লাগে মই এই সোপাই কৰি থাকিব লাগে ৰা
উ
ত যি বাচন হৈছে এই সোপাইনতে লেতেৰা কৰিব খালি বনাই ঠ ৰ
হয়ো দেই সিহঁতে আকৌ তাইৰ তথা উলিয়ালে আকৌ চব বস্তু সোপা
অ পিছদিনাখনো উলিয়াইছে
উম তাৰপিছাগে বেয়া কগ নামাৰ
উ চে ম ভাত বনাব লাগে তুমসোপা উলিয়াই দিছ এ জল্লি কৰ তাই তাতে বনালে আকৌ তাইকে নিদিলে খাবলৈ
আহ কি ফুটোৱাা
উ
তাই ঘৰতে তাই সেই তাইৰে গেছ জ্বলাই বনাইছে তকে খাব দিয়া নাই যে মানুহ আৰু দেই ইহঁতৰ তাৰ তেেই তেনেিুৱা হ'লো এইখন কটা
হেৰি ক'লো বনাই দিম বুলি তাই ক'লে মই ভাতকৈ খাম আৰু নাখাওঁ
কালি এককটাই মোক লগ ধৰিলে পইচা উলিয়াব গ লাগে বোলে গ'লোঁ পইচা পাতি উলিয়াই মেলিাই আনি ল'বো তাৰ মানে মোক পৰহি পৰাই গৈ আছিলে বোলে যাম একেলগে মই বোলো হ'ব দিয়া যাম উলিয়াই আনন্দ
পইচা দেখো এনেকে উ দিয়াই থকে পইচা লৈ আহিছে নেকি
তাই উলিয়াই থাকে পইচা তাই পেঞ্চনৰ পইচা সোমাই থাকে যে মাহে মাহে
আৰু কাপোৰ এনেকুৱা কাপোৰ ল'ব পইচা সোমাল বুলি কলে কাপোৰহে আৰু
পোহৰ তাই কাপোৰতেও গোটেইোপা খৰচ কৰি প নাই ব নাই পইচা
পচা বুলি কানে কাপোৰ হে আৰু
উম উম সসাাকৈ আৰু বাকী ৰাতিলৈ কি খানা আজি
ৰাতিলৈ জানো কি বো মায় এতে অম পোৱা ন বেটাা
মা কি কৰি আছে শুহ আছে নেকি
উম মোবাইল চ আছ
মোবাইল চাই আছো ভালেই পাইচা টেবলেটটো ন ইউটউব ত লগাই চাই আছ' চাগে থিকে আছে মই সেই আজি স সয়ে ফোন এটা কৰিবলৈ ঐ
কাক অ ময়ো এটা কৰিব লাগিব
ম ক'ত সোমাই আছা খবৰ খাতি নোহোৱা হ'ল যে মানুহজনী কি হয়
অওঁ
এই হেৰি দোকানখন আছেনে বাৰু এই কণ্টুৰ দোকানখন আছেনে
আছে আছে বা তাৰ দোকানত মাল কিনিবলৈ যাব নোৱাৰো কথা ইমান তাৰ মুৰ গৰম কৰি দিযে সি
থেই কিবা এটা মাল ল'বলৈ যাবি ইমান কথা শুধে দালি দাম হেৰি দাম ইমান বাহিল কমিল কিবা কিবি সেই অঁ গৈছোঁ মালকেইটা দিব লাগে আৰু পইচা দিছোঁ হৈ গ'ল গল আহিব লাগে
ক দালি দাল ইমান অমুক ইমান দাম হৈছে গৈ অমুক ইমান দাম কমিছে ন সেইবিলাক যে কেতিয়াবা তাক মাৰিবলৈ মন যায়
নোৱাৰি ইমান চোবন খাব মানুহৰ